হেল্ল'
হেল্ল'
অঁ কাষ্টমাৰ আহিছে নেকি?
হয় হয় হয়।
অঁহ গ'ল নে?
নাই যোৱা নাই চায় আছে।
অঁ বাকী লাঞ্চ চাঞ্চ হ'ল পিছে?
আৰু কৰিলো খোৱাৰ পিছত আহিলো আহাৰ পিছতে লগৰ লগ আহিল
মোৰ যে শেচ হ'ল গৈ মেলি। এই ল'ৰা কেইটা সিয়াত গৈছে মলত গৈছে গ্ৰামী পাই সেয়া
উম এইটো কি কাৰণে এ লগৰকেইটা মলত গৈছে মানে সেয়া আনিবৰ কাৰণে
অ গিফটা অনিব
গিফ্ট আনিবৰ কাৰণে মই গাড়ীতে বহি আছিলো। এই তেতিয়া ভাবিলো যে দুটামান কল কৰি লও আৰু
কিবা কৰিছা?
কি ক'লা?
তেতে কৰিছে দুটা কৰিছে
কি বস্তুটা
আপুনি কল কেইটা কৰিছে?
মই তোমালৈ ইয়াৰ পাছত আৰু এটা কল কৰিম। তাৰ পিছত আৰু পাঁচ টকা বাকী থাকিব। তাৰ পাছত থাৰ্টিটা টাকস কমপ্লিট হৈ যাব।
কেইটা আৰু কেইটা বাকী
আৰু মোৰ ছটা কল বাকী আছে।
তাৰ পিছত তাৰ কি কয় ছয় টা বাকী আছে না
তাৰ পিছত নহয় তাৰপিছত কি কলা
আজি হৈ যাব চাগে?
ছ টা কল
উম আজি ভিতৰত কমপ্লিট নহয়। কাইলৈকে টানিব আৰু আজি আকৌ এতিয়া যাম মেলিম বোলে বাৰ্থডে পৰা পাওঁতে চাৰে আঠটা নটা বাজিব যি দেখিছো বোলে এতিয়া যামহে আমি এতিয়া যোৱাৰ পিছত গৈ মেলি পেলাই আকৌ অকনমান আকৌ বিয়াৰ চিয়াৰ ল'ম মেলিম গৈ পেলাই পিছত সে তেতিয়া কৰোতে মেলোতে পাঁচটা চাৰে পাঁচ মান বাজিব ঘৰ পাওঁতে পাওঁতে ৰাতি নটা টাইম এনেকাতে যাবগৈ
কৰবাৰী পৰা নটাৰ পিছত
হ হ
তাৰিৰ নটাৰ পিছত বহুত মানুহে ফি থাকে কল
ৰাতি নটাৰ পিছত। ৰাতি নটাৰ পিছত তোমাৰ নিজে ভাগৰ লাগি যায় ন গৈ পেলাই। অকমান কিবা চিনেমা চিনেমা চাওঁতে মেলোতে বা তেনেকো টাইমতে যায়গৈ আৰু
উ
এনেকা টাইমত সেয়া সন্ধিয়া টাইমত বা তেনেকুৱা টাইকতে অকমান ফ্ৰী চিৰী হৈ মডিকেলক ওলাব লাগিব আৰু
চাও এতিয়া কেতিয়া কি মিলেগৈ
আজি পাৰিলে আজি কৰিব পাৰা হয় কমপ্লিট।
পাৰিলে হা পাৰিলে আজিয়ে কমপ্লিট কৰিব দিম আৰু। দেৰি দেৰি নে লেনিয়াই থাকিব লাগিব।
সেইটো কথা নহলে আমাৰ কালি কিন্তু বচ কথা নাই
তোমাৰটো এটা একাউণ্ট কমপ্লিট ন?
নাই নাই মোৰ আৰু এঘাৰটা বাকী আছে।
এঘাৰটা
অ
তাৰপিছত এটা একাউণ্ট কমপ্লিট ন?
এটা কম কমপ্লিট হৈ গল। চেকেণ্ড
অ ছেকেণ্ড একাউণ্টটোৰে এঘাৰটা বাকী আছে মাত্ৰ
অ
বাপৰে এটাই একাউণ্টত বহুতখিনি কল কৰিলো দেখোন
থাৰ্টি কল কৰিলোঁ বিস্তা কল আহিছে মোক তাত
বাহ সেইটো সেইটো একাউণ্টৰ পৰা কিমান ওলালে পইচা পইচা
ওৱান নাইন ফাইভ থ্ৰী
নাইনটিন ফিফ্টি থ্ৰী
অ
নাইনটি ফিফটি থ্ৰী ভালেই পাইছে এটলিষ্ট গাড়ীৰ তেলটোতো হৈ যায় আৰু
গাড়ীত তেলটোনো কোনে দিব মোৰ তেনেকা দাইৰেক্ট সোমোৱাই মোৰ টুকোৰা
মোৰ থ্ৰী হাণ্ড্ৰেড ফ'ৰ হাণ্ড্ৰেড তেনেকা টুকৰা টুকুৰি সোমাই আছে
কি টুকুৰ টুকুৰা সোমাই আছে
কি কলা
অ তুমি চাগে মানে কণ্টিনিউলি কৰা নাই চাগে অলপ অলপ অলপ হৈ কৰিছা
অ অ অ মই অলপ অলপ অলপ অলপ কৰি আছো কণ্টিনিৱাচলি কৰাই নাই মই
কণ্টিনিৱাছলি কৰিলে ভাল পইছা পাবা টুকুৰা টুকুৰ কৰিলে নহয় মই তিনিদিনত শেষ কৰি দিছোঁ তিনিদিন মই তিনিদিন শেষ কৰি দিছোঁ
বাপৰে বহুত কলচোন কৰিছাঁ
চব ৰাতি
অ ৰাতি টাইমট কলফিল কৰিবলেটো ভাল হয়টো। চব মানুহ ফ্ৰী থাকে। আৰু কোৱা পিছে
এতিয়া ক'ত আছা তুমি
মই এতিয়া সেয়া মলৰ বাহিৰত ৰখি আছো ৰিলায়ন্স ট্ৰেণ্ডছ
ৰিলায়ন্স ট্ৰেণ্ডছ
উম মই পাৰ্কিঙত বহি আছো আৰু
আৰু বাকী কেইটা শ্বপিং মলৰ নিচিনা।
বাকী দুটা লগৰ কৰি মাৰি পেলাই সিহঁত দুটা গৈছে আৰু গৈ পেলাই আনিবৰ কাৰণে মই নগলো আৰু গৰম খনত অশান্তি লাগি আছে মোৰ
এ ভাগৰ লাগিছে মোক খোজ কাঢ়িব জানত জানো নাই মানে
বৰ জালা পাইছোঁ আকৌ নগলেও বেয়া দেখিব গৈ পেলাই ভাল লগৰ হয়
সেইটো হয় লগৰ বাৰ্থডে হলে যাব লাগে।
উম
কি ক'লা
বিয়া
বুজি নাপালা আৱাজটো কাটি কাটি আহিছে অলপ
থে হয়তো ডাঙৰ হয় বিয়া চিয়া পাতিবই।
হা
তেতিয়া আৰু মাটিব
অ তো এইটো হয়তো বেলেগ আৰু বেছি দিন আৰু তিনটা বা চাৰিটা মান বছৰ
উ
তোমালোকৰ লগৰতো বেছিভাগ লগৰ খোবা ছাগে বিয়াই হ'ল
হুম হুম
কাৰোবাৰ ৰিংচেৰীমনি হৈ গৈছে কাৰোবাৰ বিয়া হৈ গৈছে। কাৰব কুকিং হল
বাহ ছাউণ্ড টো মাজে মাজে বেছি ভাগ টাইম কাটি কাটি আহিয়ে চে নেটৱৰ্ক টো অলপ বেয়া নেকি তোমাৰ।
ই অলপ বতাহ চতা দিলে
অ ৱাইফাই অ ৱাইফাইটো মাজে মাজে দিক জালা মই নিজৰ ফোনৰ নেটৱৰ্ক ডিপেলাই কৰি আছোঁ।
কি কথা পাতিবি ব কি কৈছ
কি ক'লা
ব
সেইতেতিয়া তোমাৰ কিবা কৰি পেলাই সেই আগৰপা কল কৰিছিল নে তেতিয়া তাৰ নেটৱৰ্ক প্ৰব্লেম দিছিল নে ম শুনা বন্ধ হৈ গৈছিল
আৰু যাম টো
মাজত সেইকাৰণে বোলে দহ মিনিটৰ পিছত গাত খালে অটমেটিক
হয় আজিও মোৰ লগত এনেকোৱা হৈছে পাঁচ মিনিট কথা পাতিছোঁ অতমিতিক খিনি কাট খাই যাই
অ কিছুমানৰ বাৰে বাৰে মাজে মাজে কাত খাই খাই যায়গৈ মমে এইবিল মাজে মাজে অকণ কিয় চাৰ্ভাৰ প্ৰব্লেম দিয়ে নেকি নেটৱৰ্ক কিবা ইু ইছু হয়
এই নেটৱৰ্ক ইছ্যু চ ইিছ্যু হলে বৰ জ্বালা হৈ যায় আধাত গৈ মিলি প্লেট না কল কাট হৈ যায়
তেনেকে আধাত কল কাতিলে বৰ অশান্তি মানে জিৰ টাইম জিৰ' আহি যায় নহয় জিৰ' আহি গ'লতো এক টকা নাপায়
এইটো কিন্তু থ্ৰ বস্তু এটা ভালো হৈছে গম এইলে বহুত মানুহৰ লগত চিনাকিও হব পৰা হৈছে নহয়
ন ক ল
কি কৈছা
আ আছে
আৱাজটো একদম লো আহি আছে তোমাৰ
আ ঠিক আছে
অ এতিয়া ঠিক আছে তমাৰ ভলিউমটো কম আছে নেকি মে বি
নাই ভলিউম ঠিকে আছে নইজ কন্ট্ৰলটো অফ নাই অন কৰ
অ এতিয়া অলপ ঠিক আহিছে
হয় হয়
এ আইফোনত তুমি বুলি তুমি কাড়িয়া কেনেকে কৰি আছা
চাফাৰি পৰা কৰি ডাউনলোড কৰি
চাফাৰি পৰা কেনে ডাউনলোড কৰিলা চাফাৰি পৰা ডাউনলোড কৰিব নোৱাৰি ন মোৰো আইৱাফ হয় মইটো এড্ৰইডৰ পৰা কৰি আছ কল
এক মাহ হ'ল এইয়াত কাম কৰি থকা
কি ক'লা
ভিপি অন কৰি
অ অ অ ভি পি এন অন কৰি ডাউনলোড কৰিছে
অ
বহুত য়া মিলাব লাগে